অ, কি কৰি আছা?
অ, এনে আছো ৰ তুমি কি কৰি আছা?
এই মইো তোমাৰ এনেই আছো ৰবা বাকী খবৰ পাতি কেনেকুৱা?
খবৰ পাতি ভালে দিয়া তোমাৰ কেনেকুৱা?
এ মোৰো তোমাৰ ঠিক ঠাক আছে দিয়া। বাকী পিছে কি বুলি কয় কিবা অনুষ্ঠান চনুষ্ঠান আছিল নেকি না কিবা মানে কিবা ভাগৰ ভাগৰ লাগিছে তোমাৰ মাত্ৰাটো ইমান মানে কথা কব ভালকে পাৰা নাই কিবা ভাগৰ চাগৰ লাগিছে নেকি কিবা কাম চাম কৰি আহিছে নেকি?
নাইলগা নাইয়ে। দিনটো আৰু ব্যস্ততাৰ মাজত থাকা যায় ন ত সেইকাৰণে আৰু তোমাৰ অলপ ভাগৰ - ভাগৰ লাগে আৰু বাকী তোমাৰ কেনেকুৱা পিছে চলি আছে জীৱনটো ঠিক থাক নাই মানে আজিকালি আৰু জানাই নহয় আমাৰ বয়স সৰু ল'ৰা - ছোৱালীৰ আৰু সমস্যাবোৰ বহুত বেছি ধৰা মানসিকভাৱেও বহুত অশান্তিত থাকো ন। ত তোমাৰ কিবা সেনেকুৱা সমস্যা চলি আছে নেকি?
নাই - নাই সেনেকুৱা সমস্যা চলা নাই ৰ বৰ্তমান সময়ত মানে একো এনেকুৱা মানসিক অশান্তি সি অহা নাই ৰবা মনলৈ বা মানসিক চাপ যিটো হয় ন আমাৰ যিটো ডিপ্ৰেশচন বুলি কয় ন সেইটো এতিয়ালৈ আহা নাই ৰবা, মানে আজিকালি বহুতৰে হয় দিয়াচোন ঠিকে কৈছা তুমি আজিকালি কিমান মানুহৰ হৈছে তোমাৰ কি ক'বা মানে এইটো মানে গো গুচি নোহোৱা এটা সমস্যা আৰু বাকী পিছে কি বুলি কয়, আ তোমাৰ কেতিয়াবা এনেকা লাগে নেকি মানে ধৰি লোৱা তোমাৰ এই ধৰি লোৱা ডিপ্ৰেচন যি হয় বা তোমাৰ, যিটো মানসিক চাপ মানে কেতিয়াবা তোমাৰ কি হ মানে হয় নেকি বা হ'লেও কি কাৰণত হয় বা তোমাৰ, মানে এতিয়া কেনেকুৱা কিবা বস্তু কেতিয়াবা অনুভৱ কৰি পাইছা নে এ ধৰি লোৱা, আজিকালি বহুতে ছোৱালী বা ল'ৰাৰ কাৰণে সেনেকুৱা অ মানে ভাল পোৱা সেনেকুৱা কাৰণত বা ধৰি লোৱা কিছু মানে পঢ়াৰ ক্ষেত্ৰত পৰে বা পঢ়িব মানে, সফলতা নাপালে কিছুমানে কৰে বা কিছুমানে ধৰি লোৱা মাক দেউতাক মানে ধৰি লোৱা উম হপ মানে গৌৰৱ কৰিব নোৱাৰিলে তেনেকুৱা কৰে বা অন্য কিছুমান কামত মানে সফল নহলে আৰু বহুতেই সেনেকুৱা ডিপ্ৰেছনত পৰি যায় আৰু বা তোমাৰ মানসিক চাপত পৰি যায় তুমি কেতিয়াবা কেনেকুৱা মানে তুমি কেনেকুৱা মানে ধৰণৰ মানসিক চাপত ভুগিচা বা ভগানৰ হৈছো তোমাৰ কিবা অলপ চলপ অনুভৱ কিবা কৰিছিলো টো সেইখিনি অলপ কোৱাচোন যদিন তুমি কৰিছা আৰু কোৱা নাই য কৰা নাই আৰু তেতিয়া হ'লে কোৱা আৰু সেইবিলাক কিয় হয় আৰু
মই তোমাৰ মানসিক চাপত ভোগা বুলি কব পাৰি দিয়া মানে, মোৰ সেনেকুৱা কোনো নাই তোমাৰ বেলেগ একো কাৰণ নাই মানে কি হৈছে তুমিতো জানাই আৰু পঢ়া শুনা শেষ হোৱাৰ পিছত আজিকালি যুগতো চাকৰি লাগে ত' মই তাকে মানে দিনটো ধৰা, এতিয়াতো গ্ৰীষ্ম বন্ধ পৰিছে ত, কলেজ বোৰো তোমাৰ বন্ধ আৰু পঢ়া শুনা অকল পঢ়া শুনা কৰিলেও নহব ন মই এতিয়া ভাবি আছো যে পঢ়া শুনাৰ লগতে যদি ধৰা নিজৰ দৈনিক যিটো খৰচ তাৰ কাৰণে যদি কিবা এটা সৰু সুৰা কামো এটা কৰিব পাৰোঁ সেইবোৰ চিন্তাৰ মানে সেইবোৰ চিন্তা যদি যেতিয়া তোমাৰ তাত মনত আহি থাকে সদায় সদায় বা নিয়মিতভাৱে আহে ন মানে বহুত মানে মানসিক চাপ এটা আহি যায় বা এইবিলাক ডিপ্ৰেশ্যন এনজাইটি এইবোৰ যে শব্দ এ সেইবোৰ মানে আচলতে হোৱাটো তুমি দেখা পাবা, তোমাৰ ধৰা টোপনি খতি হ'ব বা তোমাৰ বিভিন্ন ধৰণৰ, স্বাস্থ্যৰ সমস্যাও হব বা মানসিকভাৱে তুমি বহুত দুৰ্বল হৈ পৰিবা। বা কাৱাক কাৰোবাৰ আগত তুমি যিটো কথা কোৱাৰ ক্ষমতা বা মানুহক ধৰা তুমি কোৱা যায় ন আমি ধৰা কোনোবা এজন লগৰ বন্ধু বা একজন একদম ভাল লগৰ আৰু ত' মনৰ কথাবোৰ কোৱা যায় ত' সেইটো ক্ষমতাও মানুহে হেৰাই পেলাই আৰু। ত সেনকুৱা আৰু কথাবোৰ বাকি তুমি কি ভাবা আৰু আমি এইবিলাক ধৰা এইটো মোৰ সমস্যা নহয় নহ বহুত মানুহ সমস্যা ত তুমি এই ক্ষেত্ৰত কি ভাবা যে এই স সমস্যাবোৰ কেনেকে আমি ঠিক কৰিব পাৰো।
মোৰ মতে আমি ঠিক কৰিব গ'লে আৰু এতিয়া আমি ধৰি লোৱা এই আমাৰ যিবিলাক এই তোমাৰ মানুহে যিবিলাক চাপ বা মানসিক যিবিলাক অশান্তি সেইবিলাক আমি ঠিক কৰিবলৈ হলে আমি প্ৰথমতে কৰিব লাগিব আমাৰ যিটো অ আমি কয় নহয় যে মানুহে ব্যায়াম কৰিব লাগে যে আমাৰ ডাঙৰ ডাঙৰ যিবিলাক এই ব্যক্তি আছে বা ডাঙৰ ডাঙৰ যিবিলাক তোমাৰ ধৰি লও সাধু আছে তেওঁ বিলাকে কয় নহয় আমি ৰাতি ৰাতিপুৱা উঠি কিনে যিযো খিয়ান কৰা বুলি কয় ন এই ধ্যান কৰিব লাগে এটো কাৰণ যেতিয়া তুমি ধ্যান কৰিব না বা যেতিয়া তুমি একদম যোগাসনত বহি কিনে একদম এ কই ন নাকৰ যিটো এ অ নি অ তুমি উশাহ নিশাহ যেতিয়া এটা মানে এৰি দিবা আৰু সেটোক মানে কিবা এটা যব মানে আটো আসনৰ কিবা এটা নাম আছে মই নামটো পাহৰি গ'লো আৰু। কিন্তু সেইটো আসন ব কৰিবা যেতিয়া মানে তে তোমাৰ যিটো মন আৰু, সেই পোৱাৰ পৰা অলপ মানে তোমাৰ সদায় কৰিলে আৰু তোমাৰ পাঁচ মিনিট তৰিলে সদায় কৰিলে আ যিটো কই ন ধ্যান কৰা বুলি ইটো ধান পাচ মিনিট কৰিলা বা আমাৰ কৈ নহয় যিটো আমাৰ ওঁম বুলি কৈছে, ওঁমটো যেতিয়া তুমি এনেকে পাঁচ মিনিট বা কৈ থাকিবা এবাৰ তুমি এবাৰ উশাহ টানাতে কলা এবাৰ তুমি উশাহ এৰি দিয়া তেনকে ওমটোকলা ত' সেই সেনেকে কিবা কৰিলে বোলে মানহিক চাপটো মানে বহুতখিনি কমিব পাৰে আৰু মই ভাবোঁ যে আমাৰ মানে এইবিলাক কমাবলৈ আৰু এটা আমাৰ হাতত উপায় আছে, এটা এই ধৰি লোৱা আমাৰ যিবিলাক তোমাৰ দৈ দৈনদৈনিক জীৱন আৰু জীৱনৰ যিবিলাক সমস্যা, এই সমস্যা বিলাগত আমি মানে হাড় নামানি আৰু, এ ধৰি লোৱা মানে আজিকালি কি হয় বহুতে মানে সমস্যা যি আছে, সেই সমস্যা বিলাকত মানে মানে ভাগৰি যা আৰু, ধৰি ল কিবা এটা সমস্যা আহিল এই সমস্যাটো তেওঁলোকে ভাবে যে এই মা মানে একো নহব আৰু, মানে একোৱেই নহয় আ মই মানে বিফল আৰু মই বা তোমাৰ এই সমস্যাটো মই কেতিয়াও সমাধান কৰিব নোৱাৰিম। এনেকুৱা নহয় নহ, মানে সমস্যা, সমস্যা হয় যেন, কিবা এটা হয়, সেই সমস্যা সদায় সমাধান থাকে, কিবা নহয় কিবা এটা সমাধান থাকে, ত ত' আমি কি কৰিব লাগ গিব আমি সদায় মানে টো ভাবিব লাগিব যে, সেই সেইটো মই পাৰিম। পাত তোমাৰ মই এইটো মই কৰিলে এইখিনি হ কৰিলে মই এইখিনিয়ে ম সমস্যাটো সমাধান হ'ব, ত সেনেকে যেন ভাবি কিনে আমি, এ কামটো কৰো, তেতিয়া আমি মানে যিটো মানসিক চাপ সেই মানহিক চামটো আমাৰ মানে কম পৰিব, বা ধৰি লোৱা
যদি আমি এনেকে ভাবো, এই মানুহিক যি চাপ আহিব বা মানসিক যিটো অশান্তি, সেইটো কেতিয়াই হব জানানে তেতিয়া আমি ভাবো, এই মই এইটো নোৱাৰিম, বেলেগেতো পাৰি আছে মইয়ে গ দিব পাৰা নাই বা মইয়ে তোমাৰ একদম কামৰ মানে একদম মানে একো কামৰে নহয় মানুহতো, ত সেনেকুৱা যেতিয়া চিন্তাবোৰ আহি থাকিব মনত অ মই তোমাক পইচা একো কমাব পৰা নাই, বেলেগে অলপ চলপ হলেও পইচা টকা কমাই আছে আৰু ত সেনেকুৱা যেতিয়া চিন্তাবিলাক আহি থাকিব মনত, তেতিয়া তোমাৰ নিৰন্তৰ ভাৱে যিবিলাক তোমাৰ অ ওহ যিটো শৰীৰৰ কিছুমান থাকে ন মানে হ ম যেনকে মগজুৱে তোমাৰ অ ধৰি লওক কিবা স্পৰ্শ গৰম-চৰম কৰিলে, তোমাৰ যেনেকে কিছুমান চিগনেল দিয়ে, সেনেকে তোমাৰ আমাৰ যিটো মগজু আছে, মগজুতো তোমাৰ সেই চিগনেল দিব সেইবিলাক আৰু, ধৰি লোৱা তুমি মানসিক যিটো স্থিতি, সে মানসিক স্থিতি তোমাৰ বেয়া হৈ যাই আছা, তুমি সদায় দুখ বিচাৰি আছা, মানে দুখৰ পিছত দৌৰি আছা দুখৰ পিছ যিমানেই দৌৰিবা সিমানে মগজুটো তোমাৰ দুখী হৈ থাকিব, ত তাৰ ফলত কি হ'ব তোমাৰ অশান্তি হব, মানে তোমাৰ ধৰি লোৱা, যিকোনো কাম আৰু যিকোনো কামত মন নবহা হব বা তোমাৰ যিবিলাক ভাল লগা কাম আছিল, সেই ভাল লগা কামতোমাৰ এতিয়া মানে সুখী নহবা সেইবিলাক কামতো। বা তুমি যাৰ লগত অ মানে এইবিলাক কথা মানে পাতা বা যাৰ লগত কথা পাতি ভাল ভাল পা ভাল পোৱা আৰু বা যাৰ লগত তুমি কথা পাতিলে মনত অ মানে পাতল হয় ঘৰৰ লগতে হওক বা তোমাৰ বন্ধুৰ লগত যাৰ লগতে নহও আৰু, তেতিয়া কি হয় তোমাৰ, আহ তেতিয়া তোমাৰ এই যিটো তোমাৰ সমস্যা, এই সমস্যাটো মানে সমাধান অলপ চলপ হয়, কিন্তু যেতিয়া তুমি সেই মগজুটোক তুমি একদম মানে অ মানে সে মানসিক সিতি সে মানুহ একদম বেয়া কৰি ল'বা না মগজুটোৰ, মানে একদম দুখী কৰি ল'বা নিজকে তেতিয়া কি হব তোমাৰ, তেতিয়া তুমি এইবিলাক কাকো কব নোৱাৰিবা, তোমাৰ নিজৰ মনতে থাকিব। এ ধৰি লোৱা তুমি যে ক'লা আৰু পইচা মই টকা বা নিজৰ দৈনন্দিন জীৱনত লাগিব, যিখিনি লাগে আৰু বস্তু। সেইখিনি লাগাকে মই যেইখিনি টকা ইনকাম কৰিব পৰা নাই, সেইখিনি তুমাৰ সদায় মানে তোমাৰ মনটোত খুন্দাই থাকিব, মানে যেতিয়া তুমি কিবা ব্যস্ত ব্যস্ত হৈ থাকিবা ন, তেতিয়া একো নাহেই তোমাৰ। ধৰি লোৱা আজি তুমি যেনেকে কামত ব্যস্ত হৈ আছিলা আৰু বা কামত যেনেকে ব্যস্ত হৈ থাকা বুলি ক'লা মোক এতিয়া তোমাৰ এইবিলাক মনত আহিছিল নেকি নাই অহা ন কিন্তু যেতিয়া তুমি মবা মোবাইলটো চাই থাকিবা, মোবাইলটোত যেতিয়া চাৰ্জত দি কিনে তেতিয়া অলপ সময় এনে থাকিবা। তেতিয়া সেইবিলাক কথা মনত আহে এইটো মই ভাবো আমি সেইখিনি সময়ত আৰু এনেই থকাত কিবা এনেই তোমাৰ মোবাইল চাই ধৰি লোৱা ধৰি লোৱা আমাৰ কেতিয়া মানে এইবিলাক কথা মনত যেতিয়া আমি বহুত সময়ৰ মোবাইল চাম আৰু মোবাইল চোৱাৰ ফলত কি হ'ব আমি যেতিয়া মোবাইলটো থম তেতিয়া সেইবিলাক চিন্তাই যদি আমি মোবাইল এটা পৰিসীমাত মানে এটা পৰিসীম পৰি পৰিমাত্ৰতাৰো মোবাইলটো চাই কিনে আমি নিজৰ কামত ব্যস্ত থাকো তেতিয়া সেইবিলাক চিন্তা আমাৰ কেত- তেয় নাহে আৰু তাৰ ফলত কি হ'ব আমি এইবিলাক সমস্যা যিবিলাক থাকে মানুহে অশান্তি মানসিক চাপ সেইবিলাক আমি দিনক দিনে হেৰাশ কৰিব পাৰিম ত মই ভাবো আমি সদায় নিজৰ লগত ব্যস্ত হৈ থাকিব লাগে পঢ়াৰ ক্ষেত্ৰতে হওঁক বা ঘৰত মা দেউতাৰ লগত হওক বা ঘৰৰ কামতেই হওক যিকোনো সৰু সুৰা কাম নহওক আমি সদায় নিজৰ নিজৰ লগত নিজৰ লগত ব্যস্ত হৈ থাকিব লাগে আৰু কেতিয়াবা অলপ সময় ওলাই কিনে এঘন্টা আধা ঘন্টা নিজক দিব লাগে তেতিয়া মানে এইবিলাক কথা মানে বেছি মানে আমাৰ যিটো মগজু সেই মগজুত বেছি চাপ নেপালে আৰু নিজকে মানসিকভাৱে শক্তি শক্তিশালী কৰিব লাগে তেতিয়াই আমি এই যিটো যুদ্ধ এই যুদ্ধখন জিকিব পাৰিম। সেয়ে আৰু বাকী কিবা কবা নেকি আৰু তুমি ইয়াৰ ওপৰত?
তুমিতো ভালে খিনি কথা কলাই দিয়াচোন মানে সেয়াই আৰু মানে নিজকে ব্যস্ত ত ৰাখিলে বাৰু এইবোৰ সমস্যাৰ পৰা হাত সাৰিব পাৰি। কিন্তু এটা কথাও নহয় তুমি নিজকে কিমান সময় ব্যস্ত ৰাখিবা তুমি ৰাতিপুৱাৰ পৰা দিনটোলৈকে সকলোবোৰ কাম কৰি থাইক- ব নোৱাৰা ন কেতিয়াবা নহলবা কেতিয়াবা সেই মগজুত আহিয়ে যায়। ত সেই ক্ষেত্ৰত তুমি কেনেকুৱা ধৰণৰ পদক্ষেপ লৈছা বা কি ভাবিছা সেইটো কথা এতিয়া তুমি জানাই মা বহুতো মানুহে ধৰা যিবিলাক আমাৰ মনত অশান্তি হয় বা ধৰা যিবিলাক ডিপ্ৰেশচন এনজাইটি সেইবোৰৰ কাৰণে মানে নিজৰ প্ৰাণ ত্যাগ কৈ দিয়ে আৰু মানে সেইবোৰ ভুগিব নোৱাৰি বা সেইবোৰ সহ্য কৰিব নোৱাৰি, ত সেনেকুৱা সমস্যাও আছে দিয়াচোন মানে তাৰে থেৰাপিও ল'ব পাৰি সেইটোও মই জানো কিন্তু থেৰাপি ল'লে সকলো সমস্যা সমাধান নহয় ন ক'বলে গ'লে। কিন্তু আহ মানে জীৱনত ত এনেকুৱা নহয় তুমি কোৱাৰ আৰু জীৱনত যদি আগবাঢ়িব লাগিব আৰু আমি সকলো বস্তু চাই চিতি কৰিব লাগিব, সহ্য কৰিব লাগিব, আমি জানিব লাগিব যেতিয়া আমি এইটো কাম কৰি আছো। আমাৰ কাৰণে এইটো কাম ভাল হয় নে নহয়? বা আমি ধৰা এটা কঠিন কাম কৰি কৰি মানে আৰম্ভ কৰিম আৰু ধৰা। অ কালি বা পৰখিলৈ এটা কঠিন কাম আৰম্ভ কৰিম, যিটো জানো আমি বহুত টান হব আমাৰ হয়তো কৰোতে। বহুত কষ্ট হব কিন্তু আমি যদি এৰি দিওঁ সেই কামটো হয়তো সেই কামটো এৰাৰ ফলত আমি জীৱনৰ পৰা এটা সুযোগো হেৰুৱাম বা সেই যিবিলাক কাম তোৰ অশান্তি বা যিমান কষ্ট হ'ব সেইবোৰ যদি আমি সহ্য কৰিব নোৱাৰো। তেনেহলে হয়তো আমি জীৱনৰ পৰা এটা বহুত ডাঙৰ সুযোগ হেৰুৱাব পাৰো ন। ত মানে মানসিক অশান্তিটো এটা সমস্যা হয় কিন্তু সেই মানসিক অশান্তিটো নিজৰ মাজত কেনেকে নিজে ধৰা চম্ভালি ৰাখিব পাৰি বা কেনেকে আমি মানে সেইবোৰ মানে নিজৰ মাজতে আমি কেনেকে ঠিক কৰি ৰাখিব পাৰো, সেইটোতো ডাঙৰ কথা আৰু ক'বলে গ'লে। মানে মানুহে আজিকালি মানুহৰ লগত কথা বতৰা কমকে পাতে ফলত কি হয় মানুহৰ যিবিলাক অশান্তি সেইবোৰ মানে মনতে থাকি যায় ন, এতিয়া তুমি আহ মানে কি হয় তুমি এসপ- টা মানুহ এজনৰ লগত কথা পতা নাই ত এদিন যদি লগ পোৱা সেই মানুহজনৰ লগত কিমানে কথা পাতি ল'বা? বা তোমাৰ মনৰ কথা কিমানে তুমি তেওঁক জনাব পাৰিবা বা বুজাব পাৰিবা সেনেকুৱা ধৰণৰ সমস্যা আৰু। ত কেতিয়াবা তোমাৰ মই ভাবো আৰু পৰিয়াল আমাৰ যিবিলাক পৰিয়াল বৰ্গ থাকে তেওঁলোকৰ লগতো আমি হয়তো একেলগে বহি পেলাই ধৰা এইবোৰ যদি মনত বা অশান্তি হৈ থাকে বা সেনেকুৱা ধৰণৰ কিবা সমস্যা হৈ থাকে ত সেইবোৰ আলোচনা কৰিব পাৰো। তেতিয়া তেওঁলোকেও আমাক ধৰা পৰামৰ্শ দিব পাৰে জ্যেষ্ঠজন হিচাপে কাৰণ তেওঁলোকে ধৰা বহুতো সমস্যাৰ অ, সন্মুখীন হৈ আহিছ তে ন জীৱনত, ত এই বিষয়ে তুমি কিবা কবা নেকি?
এই সেইটো বিষয়ে তোমাৰ ক'বলৈ যোন যাও আৰু সেইখিনিতো তোমাৰ শেষ নহব আৰু এতিয়া আৰু তোমাৰ সেইবিলাক কথা তোমাৰ যিমানে কম তোমাৰ সিমানে ওলাব তোমাৰ বা আমাৰ যিবিলাক আমাৰ মানসিক স্থিতি, সেই মানসিক আৰু তোমাৰ ধৰি লোৱা এইবিলাক কথা পতাৰ ফলত কি হ'ব আমাৰ আৰু মানে চিন্তা কৰা যা ব মানে আমি ধৰি লোৱা এতিয়া এইবিলাক কথা পাতিলো ইয়াৰ ফলত তোমাৰ অলপ পিছত কি হব আৰু। আমাৰ যিটো মনৰ চিন্তা সেই মনৰ চিন্তাটো আৰু অলপ সলনি হ'ব লগা মানে সলনি হৈ যাব আৰু। এতিয়া ধৰি লোৱা তুমি মোৰ লগতে এইখিনি কথা আলোচনা কৰিলা, এইখিনি আলোচনা কৰাৰ ফলত কি হ'ব? এতিয়া ত তোমাৰ মনটো অলপমান ত ভাগৰ লাগিব বা মইও তোমাৰ এতিয়া অলপ তোমাৰ ভাবিব আৰম্ভ কৰিম যে হয় দিয়া মানে মানুহৰ কাৰণে কিমান মানুসিক চাপ বা মানুসিক যিটো অশান্তি সেইটো কিমান ধ এটা ডাঙৰ আৰু কথা আৰু বা ডাঙৰ এটা সমস্যা। ত' আমি আৰু যিমান পাৰো আমি এইবিলাকতো খুৱাব লাগে, লগতে আমি ধৰি লোৱা এই আমাৰ যিবিলাক সমাজৰ যিবিলাক মানুহ আছে সেই মানুহৰ কথা বাদ দি কিনে আমাৰ যিবিলাক সুখ আৰু আমাৰ আমি যত সুখী হও আৰু এই সুখী হোৱা কামটো আমি কৰিব লাগে কাৰণ তোমাৰ মানুহৰ কথা মানুহৰ - কথা মতে তুমি কামবিলাক কৰি থকা বা মানুহে কি ক'ব বুলি ভাবি কিনে তোমাৰ এই কামবিলাক নকৰা আৰু। তেতিয়া মানে কি হব তোমাৰ আহ তোমাৰ যিটো নিজৰ সুখ আৰু সেই নিজৰ সুখটো কেতিয়াও লাভ নকৰিবা। বাকি পিছে হ'ব দিয়া আজি নহ'লে ৰাখিছো আৰু।
অ, দিয়া হ'ব দিয়া।